নাই নাই নাই নাই এনেই আছিলো তুমি কি কিবা কৰিছিলা।
নাই নাই এই ভালে ভালে তাকে মই বলো থকা সময়ত বলো তোমাৰ লগত আমাৰ অসমৰ এটা
আহ বিষয়ৰ ওপৰত কথা পাতো বুলি ভাবিলো
হয় কওক
মই তোমাৰ অসমৰ লোক সংস্কৃতিৰ ওপৰত আমি অলপ কথা পাতিব বিচাৰিছোঁ দুয়োৱে মই তাৰ ওপৰত কি কব বিচাৰো
অ অসমৰ লোক সংস্কৃতিটো তোমাৰ অত্যন্ত এটা মানে ভাল বস্তু এতিয়া, বৰ্তমান লোক সংস্কৃতিও মানে অসমৰ যি আলোকচিত্ৰ সেয়া
অ।
ভিন্ন ৰঙী কৰি তোলা বস্তুটোয়ে হৈছে তোমাৰ লোক সংস্কৃতি। নহয় জানো?
হয়, উম।
মানে তোমাৰ এতিয়া লোক সংস্কৃতি যদি মই যদি ক'বলৈ যাওঁ তোমাৰ অসম অসমৰ প্ৰাকৃতিক সৌন্দৰ্য সমৃদ্ধ ইতিহাস বৈচিত্ৰপূৰ্ণ জাতি জনগো ষ্ঠী আৰু মনোমোহা সংস্কৃতিৰে ভৰা এখন ৰাজ্য নহয় জানো? ইয়াৰ লোক সংস্কৃতি অসমৰ জন সাধাৰণৰ চিন্তাধাৰা, চিন্তা- চৰ্চা, আচাৰ -ব্যৱহাৰ, উৎসৱ- পাৰ্বন শিল্প -সাহিত্য আৰু পৰম্পৰাৰ এক জীৱন্ত প্ৰতিচ্ছবি অহ যুগে যুগে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন আৰু পাৰম্পৰিক সম্প্ৰীতিৰ ফলত অসমৰ লোক সং স্কৃতি অধিক সমৃদ্ধ আৰু বৈচিত্ৰপূৰ্ণ হৈ আহি আছে নহয় জানো? আমিতো এইটো পাইয়ে আহিছো দেখিছোৱে, এই সংস্কৃতি কেৱল অসমৰ পৰিচয় নহয় ই ভাৰতীয় সংস্কৃতিৰ এক অমূল্য সম্পদ আৰু ইও ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰি তোলাত অ - অ -অনেক অৱদান নিদিয়া নহয়
উ, উ, তোমাৰ এতিয়া হয়, হয়। লোকসংস্কৃতি তোমাৰ সেই এটা অৰ্থ ক ক'বলৈ যাওঁ
হয়।
অ তোমাৰ লোক সংস্কৃতি বুলিলে আমি সাধাৰণ জনসাধাৰণৰ মাজত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা যি জীৱনধাৰা, আস্থা, বিশ্বাস
হয়।
আচাৰ অনুষ্ঠান গীত নৃত্য কাহিনী প্ৰবাদ, প্ৰচলন তোমাৰ হস্তশিল্প তোমাৰ খাদ্যভ্যাস হল, তোমাৰ সা-সাজ পোজাক আৰু সামাজিক মূল্যবোধক বুজাই লোক সংস্কৃতিৰ আচলতে হৈছে এখন সমাজৰ আত্মা আৰু ঐতিহ্যবাহক
হয়, হয়, মানে লোক সংস্কৃতি মানে উম লোক সংস্কৃতি হৈছে অ যিকোনো এখন সমাজৰ প্ৰায় মানে এখন আইনাৰ দৰে মোৰ মতে। এ লো লোক সংস্কৃতি নহ'লে সেই সমাজখনত পতি চবি কেতিয়াও ভাঁহি নুঠে সেই আইনা। মানে মই এনেকে ভাবোঁ, আহ এতিয়া তোমাৰ যদি মোক তোমাৰ লোক সংস্কৃতিৰ কথা পাতিবলৈ গৈ যদি মই তাত যদি তোমাৰ উৎপত্তি কি হ'ল, কেনেকে হ'ল সেইটো কথা যদি না পাতোঁ তেতিয়াহলেতো কথা নহ'ব। এ তোমাৰ এতিয়া উ উম, লোক সংস্কৃতি বুলিলে য জনসাধাৰণৰ মাজত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা জীৱন ধাৰা আস্থা, বিশ্বাস, আচাৰ - অনুষ্ঠান গীত- নৃত্য, কাহিনী, প্ৰবাদ, প্ৰচলন হস্তশিল্প খাদ্যভ্যাস, সাজ-পোচাক আৰু সামাজিক মূল্যবোধকে বুজায়। লোক সংস্কৃতি। লোক সংস্কৃতি হৈছে এখন সমাজৰ আত্মা আৰু ঐতিহ্যৰ বাহক। হয় সেইটোৱে।
অ। তোমাৰ এতিয়া মই তোমাৰ লোক সংস্কৃতি বুলি ক'লে, এতিয়া তোমাৰ বুজিব গ'লে অসমৰ বিভিন্ন জনগোষ্ঠ মাজত তোমাৰ বিভিন্ন সংস্কৃতিত দেখিবলৈ পোৱা যায়।
হয়।
তোমাৰ যদি মই অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিষয়ে ক'বলৈ যাওঁ তোমাৰ অসমত আহোম, বড়ো, মিচিং, কাড়বি, ডিমা- ডিমা তাৰপৰা তিৱা, ৰাভা, দেউৰী, চুতীয়া, মৰাণ। সোনোৱাল-কছাৰী, চাহ জনগোষ্ঠী নেপালী, বঙালী আদি বহু জনগোষ্ঠী বাস কৰি আহিলে।
উম উম।
তোমাৰ প্ৰতিটো প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব ভাষা সাজ-পোছাক নৃত্য, গীত, খাদ্যবিয়াস, উৎসৱ আছে। এই সক এই সকলো, এ এই সকলো সংস্কৃতিৰ সম্বন্ধে অসমৰ লোক সংস্কৃতিক অধিক বৈচিত্ৰয়পূৰ্ণ কৰিব কই কিছ বৰ্তমান সময়ত।
হয় হয়, মানে উম। মানে তোমাৰ, উম এতিয়া মানে অসমৰ যি লোক সংস্কৃতি তাক অত্যয়ন্ত মানে তোমাৰ বায়ে ৰহনীয়া কৰি তোলা তোমাৰ সম্পূৰ্ণ মানে সম্পূৰ্ণ নহ'লে তোমাৰ ভালে মান ভূমিকা আছে এই আমাৰ ইয়াত থকা জাতি-জনগোষ্ঠীয়, অনুষ্ঠ যিবিলাক আ অনু ঠান বা উৎসৱ-পাৰ্বন পালন কৰে সেইবিলাকৰ কথা। অসমৰ দু কৃতিৰ অন্যতম বৈশিষ্ট্য হৈছে, উৎসৱ-পাৰ্বন। বিহু অসমৰ জাতীয় উৎসৱ। ৰঙালী বিহু, কাতি বিহু, আৰু ভোগালী বিহু অসমৰ কৃষি কি জীৱনৰ সৈতে ওতঃপ্ৰোতপভ জড়িত। ইয়াৰ উপৰিও আলি আই লিগাং, বাথৌ পূজা, বৈশাগুহ, বু বসু, জোনবিল মেলা, ৰাস মহোৎসৱ, দৌল উৎসৱ ইত্যাদি জনগোষ্ঠীৰ উৎসৱ সম্প্ৰীতি আৰু আনন্দ বাৰ্তা কঢ়িয়াই আনে। আৰু এইবিলাকেই জাতেটোৰ তোমাৰ যি আ ম মানে তোমাৰ লোক সংস্কৃতিৰ ভয়ালক চহী কৰাত ভূমিকা পালন কৰে নহয় জানোঁ? সেইটোয়ে আৰু।
এতিয়া তোমাৰ তুমিতো উৎস পাবনৰ কথা কলাই। মই যদি তোমাক অসমৰ সংস্কৃতিক ঐতিহ্যৰ এক গোট গুৰুত্বপূৰ্ণ অংশ বুলি ক'বলৈ হ'লে আমি লোকগীত বুলি আমি শুনা পাওঁ।
হয়।
এ লোকগীতৰ তোমাক মই ক'ব যাওঁ তোমাৰ ধৰা বহু গীত, টোকাৰী গীত, আইনাম, বনগীত ওজা-পালি দেহ বিচাৰৰ গীত। তোমাৰ বিয়া নাম হ'ল নিচুকণি গীত আদি বিভিন্ন লোকগীত লোকগীতে অসমৰ মানুহৰ সুখ-দুখ আহ পেম, কৃষি-জীৱন, ধৰ্মীয় অনুভূতি আহ তোমাৰ আহ সামাজিক জীৱনত আহ সামা সামাজিক জীৱনত ছবি অংকন কৰে। এই গীতসমূহে লোকৰ জীৱনৰ অনুভৱ আৰু অভিজ্ঞতা বহন কৰি আহিছে তোমাক- তোমাক হয়। তোমাক যদি মই এ লোকনৃত্যৰ কথাও যদি তেনেকে ক'ব যাওঁ অসমৰ লোকনৃত্যসমূহ বিশ্বহিত আহ, বিহু নৃত্য ইয়াৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়। ইয়াৰ উপৰিও বাগৰুম বা আমি উম- উমৰাং উজাগিৰি দীপ ইয়াহ তোমাৰ ডিমাছা নৃত্য, কাৰ্বি নৃত্য আদি বিভিন্ন লোকনৃত্য অসমৰ সংস্কৃতিকে বৰ্তমান সময়ত প্ৰতি কৰি আহিছে। উম। কাৰণ তোমাৰ লোকগীতৰ আৰু তোমাৰ অসমৰ লোক সংস্কৃতিৰ এক অবিশ্বাস্য অংশ হল আৰু লোকবাদ্য তোমাৰ আমাৰ- আমাৰ অসমত তোমাৰ দেখা যায় ঢোল, পেঁপা, গগনা, তাল উকা বাঁহী আহ সুতুলি নাগাৰা আহ, আদি বাদ্য বিহু আৰু অন্যান্য সাংস্কৃতিক অধ্যয়নত ব্যৱহাৰ কৰা
এই বাদ্য অসমৰ লোক সংগীতক অধিক আকৰ্ষণীয় কৰি দিলে। হয়। হয়। এ তোমাৰ আহ, যিহেতু আমি লোকৰ যিহেতু আমি অসমৰ লোক সংস্কৃতি গুথৰ ওপৰত পাতি আছোঁ। ন, আমি এতিয়া তোমাক -তোমাক মই আৰু দুটা মানৰ ওপৰত তোমাক মই কব যদি যাওঁ তোমাৰ আহ, ধৰা তুমি লো পৰা আমি এতিয়াচ সাজ- পোছাকৰ ওপৰত যদি ক'ব যাওঁ অসমীয়া সাজ লোক -সংস্কৃতিৰ অন্যতম গৌৰৱ হৈছে পৰম্পৰাগত সাজ- পোছাক মহিলাসকলে চাদৰ- মেখেলা সকলে নিচ্ছয় গামোচা আদি পৰিধান কৰি আহিছে। অসমৰ মুগা এৰী আৰু পাট ৰেচমে বিশ্বজুৰি সুনাম অৰ্জন কৰিবলৈ বৰ্তমান সময়ত দেখা গৈজে। বিশেষকৈ গামোচা অসমীয়া সংস্কৃতি সন্মান আৰু অমূল্য উম, হয় অলপ ইয়াত এতিয়া আজিৰ পিছতটো কাইলৈ অনা আগত।